হেল্ল'
অ', কি কৰিছা?
এ নাই এনেই আছোঁ ৰবা, এই এইমাত্ৰ মানে শুই উঠিলো।
অহ।
আৰু তুমি?
ময়ো আছোঁ এনেই, মই আচলতে ইণ্টাৰ্ণশ্বিপ পাই আছোঁ তাতে আছোঁ এতিয়া।
হয়', হয়', হয়', বৰষুণ দিছেনে তোমালোকৰ ফালে?
বৰষুণ দি আছে অলপ অলপকে এতিয়া ইমান এটাও দিয়া নাই আৰু।
হয়', হয়', হয়, আমাৰ এইবাৰ মানে আমাৰ এই ফালে দি আছে। উম, উম', সেনেকুৱাহে আৰু বাকী চাহ খালা?
চাহ খাইছোঁ।
হয়', হয়',
তুমি?
মইয়ো খালো এইমাত্ৰ।
অ', বাকী ক'তো যো ক'তো যোৱা নাই নেকি গৰম বন্ধৰ কাৰণে?
গৰম বন্ধ মানে আমাৰ হাতত দছ দিনহে দিছে মাত্ৰ। মানে সেইয়া অ', তেনেকুৱাকে যাম ৰবা কিন্তু বৰষুণে হেই মানে সেই কৰা নাই এৰা নাই।
উম'।
উম', যাম আৰু মানে এই পৰহি মানে মই যাম আৰু।
অ অ।
অ, তোমালোকে গ'লানে?
নাই আমাৰ তেনেকৈ যোৱাই নাযায় আৰু জাষ্ট বিহুত যাওঁ আৰু বিহুৰ বাহিৰে তেনেকৈ যোৱা নাযায় আৰু।
হয় হয়, ত' তোমাৰ লগত মানে নে বিহুৰ কথায়ে পাতো তেতিয়াহ'লে অকমান।
অ অ।
অ, এনে বিহু বুলি ক'লে তুমি কি ভাবা?
বিহু বুলি ক'লেনো কি আৰু বিহুতো আমাৰ মানে কি আৰু বিহুতো তিনিটাই জানায় ব'হাগ বিহু, মাঘ বিহু, কাতি বিহু।
হয়, হয়, হয়।
সকলোৰে কিজানি মাঘ বিহুটোৱে বেছি ভাল লাগে, মাঘ বিহু আৰু বহাগ বিহুতো। কোৱা আৰু?
অ মোৰো মানে বহাগ বিহুতোৱে ভাল লাগে আৰু বহাগ বিহু বিশেষকৈ, মা' বহাগ বিহু আৰু মাঘ বিহুটো।
উম।
কাতি বিহুতো যিহেতু তোমাৰ অভাৱ নাটনি হয় সেইটো বিহু তাৰ মানে ইয়াক ভাল নালাগে আৰু। তাকে ভাল লাগে আৰু ধৰি লোৱা সকলোৰে অভাৱ মানে অভিযোগ আহে ন তেনেকুৱা।
অ' এনেকুৱা আৰু। বাকী মই বিহুত ইয়াতে নাথাকোৱেই গাঁৱতেই যোৱা যায়।
অ' অ' হয় হয় আমাৰো মানে গাঁওতে আমি থাকো, বাস কৰো।
মানে বহাগ বিহুত তোমালোকে কি কি কৰা এনেই?
গুৱাহাটীত টো আৰু জানাই বিহু মানে, কাৰো কাৰণে ইমান মানে টাইমে নাই।
হয়, হয়, হয়।
আৰু ইয়াতে বিহুত দুদিনে হলিডে দিয়ে। আছোঁ সেইয়াই ৰ'বা, গৰু বিহুৰ দিনাখনতো একোয়ে নাই আৰু। মানুহ বিহুৰ দিনাখন অলপমান মানে। তোমালোকে কি কি কৰা?
মানে বিহুটো ক'ব গ'লে, আমাৰ অসমৰ জাতীয় উৎসৱ এটা গৌৰৱ। ত' তেনেক্ষেত্ৰত আমা অ আমাৰ ইফালে মানে বিহুৰ প্ৰথম চ'তৰ সংক্ৰান্তিৰ মানে গৰু বিহু। গৰু বিহু ৰাতিপুৱা সকোলোৱে উঠি মানে, সকলোৱে মানে গা পা ধুই কিনে গৰুক গা ধুওৱা হয় বা তাৰ লগতে অ নদীত বা পুখুৰীত লৈ যোৱা হয়। মানে তেনেকুৱা ক্ষেত্ৰত বা গৰুক মাহ হালধি এ সেইবোৰ উম মাখিয়তি দীঘলতি পিতেৰে গৰু মানে সেই বুলি কয় গা কোবোৱা হয়, গান গোৱা হয় কিবা এটা মানে গা' আছে, গান আছে সেইটো মানে অ তাৰে পিছত তোমাৰ যেতিয়া মানে আবেলি হ'ব বা গধূলি, গধূলিৰ সময়ত মানে গৰুক মানে ন নতুন পঘাৰে বন্ধা হয় আৰু আমাৰ ইয়াতে কিছুমান পুৰণি কালৰ পৰা চলি অহা, যিবিলাক মানে পৰম্পৰাগত নিয়ম অনুসৰি মানে আমাৰ ইয়াত কিছু কিছু নিয়ম পালন কৰা হয়, ত' যেনেকে ধৰি লোৱা গ গৰু বিহুৰ মানে আগলৈ মানে আগলৈ আগৰ মানে যিখিনি সময় সেই সময়খিনিত মানে ধৰি লোৱা ফেন বা বিচনী মানে বিচিব নোৱাৰে ন ত যেতিয়া গৰু বিহু আহ' গৰু বিহুক যেতিয়া গৰু বিচিব বা গৰুক যেতিয়া ন নতুন পঘাৰে মানে বন্ধা হব সেই তাৰে সেই সময়ৰ পিছৰ পৰাই মানে আমাৰ আ'হ সেই কি বোলে বিচনীৰে বিচিব পাৰি বা ফেন লগাব পাৰি তেনেকুৱা ক্ষেত্ৰত আৰু
উম।
আৰু তাৰ পিছত ধৰি লোৱা তাৰে মানে পিছৰ দিনা মানুহ বিহু, মানুহ বিহুত সকলোৱে মানে ৰাতিপুৱাই উঠি মানে? গা পা ধুই কিনে মানে যি মানে আমাক আ'হ সকলো মানুহ ঘৰৰ মানুহ বিলাক আহে আহি মানে যি বস্তু আৰু মানে কাপোৰ আদান প্ৰদান কৰা হয়, সেই মানে আৰু প্ৰদান কৰে, লগতে বিভিন্ন ধৰণৰ পিঠা লাড়ু এইবিলাক খোৱা হৈ পিঠা লাড়ু দৈ চিৰা জলপানবোৰ খোৱা হয় তাৰে পিছত আ'হ সৰুৱে ডাঙৰক সেৱা জনায়, ডাঙৰে সৰুক মানে দৰ্শন মানে সেই কৰে আৰু আশীৰ্বাদ দিয়ে।
উম।
ত' তেনেকুৱা আৰু মানে তাৰে পিছৰ পিছৰদিনা বা সেই সেইদিনাই গধূলি মানে আমাৰ ঘৰৰ গাঁৱৰ যিস কল লোক আছে বা যি সকলো লোকে মিলি কেনে মানে বিহু বা হুঁচৰি মাৰিবলৈ যোৱা হয় গাঁৱে - গাঁৱে। ত' সেই এনেদৰে সেই বিহু মানে সাত দিনলৈকে চলি থাকে হা যিটো আমাৰ মানে হুচৰি গোৱা হয়। ত' এনে অ এনেকুৱা ক্ষেত তত মানে কিছু কিছু ভাল মানে ভাল নালাগে আৰু মানে সেই সাত দিনৰ ভিতৰত। ত' এনেকুৱাই আৰু মানে সেই বিহুটো, মে বহাগ বহাগ বিহুটো ভাল লাগে।
এইবোৰ মইটো এইবোৰ টো মানে স্কুলত পঢ়ি অহা দিনৰপৰা এইটো মানে ৰচনাতে লিখিছোঁ, আজিলৈকে মানে কেতিয়াবা চা সঁচাকৈ মানে দেখায়ে পোৱা নাই।
অ এইবিলাক মানে কৰি চাব লাগে, তুমি এইবাৰ নহ'লে অ তোমাৰ যিহেতু গাঁৱত ঘৰ আছে ন বা গাঁৱত কোনোবাৰ হতৰ আহি আহি চাবা মানে এইবোৰ মানে কৰিব লাগে কিয়নো আমাৰ চোৱা তুমি তিয়া মানে এইবোৰ দেখি পোৱা নাই বা তোমালোক কৰ পিছত যি বা আমাৰ পিছত যিসকল মানে নৱপ্ৰজন্ম অ প্ৰজন্ম আহিব বা আছে, ত তেওঁলোকেতো বিহু মানে কি গমেই গ মানে নেপাব।
অ অ।
তেনেকুৱা ক্ষেত্ৰত। চ' তুমি বিহু বিহুৰ মানে মূল মানে আহিলাবিধ মানে মূল বস্তুবিধ মানে তুমি কি বুলি ভাবা যে আমাৰ অসমীয়া জাতিৰ বিহুৰ মানে মূল বস্তুবিধ?
মূল বস্তুবিধটো কৃষিয়ে।
কৃষি লগতে তোমাৰ আমাৰ মানে বস্তু হল মানে এইটো মানে গামোচাখনৰ থা কৈছো মই মানে ক'ব পৰা নাই ভালকৈ, গামোচাখনো মানে এই অ মানে সংস্কৃতি অসমীয়া সংস্কৃতি, ত' এইবিলাক মানে এ মানে বিহুবিলাক মানে পালন কৰিব লাগে।
পালন কৰিব লাগে উম।
তুমি অ কাতি বিহুৰ বিষয়ে কি কবা?
কাতি বিহুৰ বিষয়েনো কি কাতি বিহুটো নাটনিৰে ন সেই টো সময়ত সকলোৱে মানে এতিয়া সকলোৱে ধানবোৰ ৰুইছেহে তে তিয়াটো মানে কাটিবৰ কাৰণে সময় নহ'ব ন, কাতি বিহুৰ টাইমত মানুহে মানে খেতি কৰিহে উঠে, খেতিৰ ফল নাপায়, ত সকলোৰে না টনি হৈ থাকে আৰু কাতি বিহুৰ সময়ত মানে
খেতি পথাৰত গৈ সকলোৱে মানে মা লক্ষ্মীক এইটোয়ে মানে আহ্বান জনায় যাতে মানে খেতিখিনি ভাল হয়। যাতে মানে আহি থকা দিনত যাতে সেই কৃষিৰে যাতে সিহঁতে যেনে মানে নিজৰ মানে গোটেই বছৰটো চলাব পাৰে আৰু।
এ হয়, উম।
সেইয়াই আৰু তাকে গধূলি
অ কাতি বিহুত ধৰি লোৱা এটা পৰম্পৰা নিয়ম আছে মানে সেইটো মানে অ ধৰি লোৱা যে কাতি বিহুৰ দিনা যি আমাৰ ধানৰ গুৰত মানে ধানৰ মানে চাক কি জ্বলোৱা হয় হা সেই চাকিৰ পোহৰত যাত তে মানে সকলোৱে মানে পোক - পৰুৱা মানে মৰি যায় সেইটো নহয় জানো সেইটো মানে তেওঁলোকে মানে সেই কৰে, মেইন হয় হয়, হয় প্ৰধান হয় হয় মানে সেইটো পৰম্পৰাগত চলি অহা মানে এটা নিয়ম আৰু ত মানে বিশ্বাস কৰে, লোক বিশ্বাস আছে মানে সেইটো মানুহে বিশ্বাস কৰে মানে যে সেইটোত অ'।
উম'
তেনেকুৱাত মাঘৰ বিহু মানে ইহত কি মানে মৰমৰ বা ভাল লগা আৰু তুমি বহাগ বিহুৰত এটা লক্ষ্য কৰিছা নে, মই-মই কিন্তু কৰিছোঁ। মানে খৰিকা আমাৰ বহাগ বিহুত মানে যেতিয়া ধৰি লোৱা আগতে মানে যি মানে নিয়ম, আগতে ধৰি লোৱা মানে কলি বা গছৰ তলত মানে বিহু পতা হৈছিল হা, ত' এতিয়া কিন্তু মঞ্চত বিহু পাই যে, সেইটো তুমি লক্ষ্য কৰিছানে?
অ' অ' লক্ষ্য কৰোঁ, আজিকালি মানে গছৰ তলত যিটো মানে চেৰা বিহু বুলি কয় নেকি অ'।
নাজানোঁ নামতো।
অ' মানে আজিকালি মানে সেইটো মানে নোহোৱা হৈ গৈছে, হয় যদিও মানে বহুত কম দেখা যায় আৰু।
আৰু বিহু তোমাৰ বহাগ বিহুৰ ক্ষেত্ৰত মানে যি মানে খেলাৰ প্ৰতিযোগিতা দিয়া হয়। ধৰি লোৱা পাৰ, তোমাৰ অলপ শব্দ হৈ আছে, অলপ মানে সেই হৈ আছে মাত।
অ', অ', অ', এতিয়া পাইছা নে?
অ' পাইছোঁ-পাইছোঁ কিন্তু আমাৰ বহাগ বিহুত মানে যি খেলা মানে থ পাৰ পানী দৌৰা মানে জপিওৱা, সেইবোৰ নকৰি মোৰ হিচাপত ধৰি লোৱা, এই আমাৰ যি অসমীয়া সংস্কৃতিৰ বাদ্যযন্ত্ৰসমূহ আছে, ধৰি লোৱা ঢোল বজা মানে প্ৰতিযোগিতা বিহুগীত গোৱা প্ৰতিযোগিতা, সেইবোৰ বাহি বজোৱা প্ৰতিযোগিতা মানে সেইবোৰে দিব লাগে মোৰ হিচাপত। এইবোৰ খেলা দিয়াত দিয়াত কৰে। তুমি কি ভাবা এই বিষয়ত? হেল্ল' হেল্ল' হেল্ল' অ' শুনিছানে?
অ' শুনি আছোঁ কোৱা
অ' মানে আমাৰ যি বিহুত, যি মানে বিভিন্ন ধৰণৰ যি খেলা দিয়া হয় ধৰি লোৱা, পানী পাৰ জপিওৱা বা দৌৰা ত' তেনেবোৰ ক্ষেত্ৰত- তেনেবোৰ খেলা নিদিয়ে যদি আমাৰ ধৰি লওক মানে পৰম্পৰাগত মানে সংস্কৃতি যিহক অকল বাদ্যযন্ত্ৰ আছে, ধৰি লোৱা ঢোল বজোৱা প্ৰতিযোগিতা, বি অ' পেঁপা বজোৱা প্ৰতি প্ৰতিযোগিতা, বিহুগীত প্ৰতিযোগিতা মানে সেইবোৰ মানে খেল মানে প্ৰতিযোগিতা পাতা হয় মানে আমাৰ নৱ প্ৰজন্মই জানিব যে বিহুৰ মানে বিহু মূলত কি বস্তু ত তুমি কি ভাবা এই-এই মানে-মানে এই ক্ষেত্ৰত
এই ক্ষেত্ৰত, ঠিকে কৈছা তুমি মানে এইবোৰ পাতিব লাগে কণী যুঁজ, ম'হ যুঁজ এইবোৰো পাতিব লাগে, কিন্তু মানে এইবোৰ আমি তাৰে লগতে তুমি যে ক'লা এতিয়া মানে ঢোলৰ প্ৰতিযোগিতা বা পেপাৰ প্ৰতিযোগিতা এইখিনিও ৰাখিব লাগে ন
থাকিব লাগে হয়-হয়। তেনেকুৱা ক্ষেত্ৰত মানে হয়-হয়
কোৱা?
মানে তেনেকুৱা ক্ষেত্ৰত মানে আমাৰ নে আমিয়ে ভালকৈ নাজানোঁ যে ম'হ যুঁজ কি আছিল মানে সেইবাৰ অ' কিন্তু অ' কণী যুঁজ কি আছিল মানে বুলবুলি চৰাই, শেন চৰাইৰ যুঁজ কি আছিল? ত' তেনেকুৱা ক্ষেত্ৰত চাব গ'লে আমাৰ আমিতো নাজানোঁৱে নাজানোঁ ন ত আমাৰ-আমাৰ পিছত যিসকল নৱপ্ৰজন্ম বা উঠি অহা প্ৰজন্ম আছে তেওঁলোকেনো বিহু মানে কি জানিব অলপ অলপ সংখ্যক কিছুসংখ্যক জানিব কিন্তু মানে মানে সম্পূৰ্ণ তেওঁলোকে জানিব নোৱাৰে, সেয়ে মানে আৰু এই বিষয়ে কিছু কিছু আমাৰ শিক্ষা অনুষ্ঠানত মানে বিহুৰ ধৰি লোৱা পেঁপা বজোৱা প্ৰতিযোগিতা মানে ঢল বজাব এইবোৰ কিন্তু আমাৰ বিদ্যালয়সমূহত মানে- ছাত্ৰ-ছাত্ৰীসকলক মানে অৱগত কৰাই দিব লাগে বুলি মই ভাবোঁ।
তাকে অহ'।
হয় হয়।
ত' মানে যিটো মানে ব'হাগ বিহু যিহেতু সাতদিন হয়। ত' মানে যি-যিটো মানে বন্ধ দিয়ে চৰকাৰে, ব'হাগ বিহুৰ সময়ত সেই টো মানে বন্ধটো বঢ়াব লাগে, কমেওঁ মানে চাৰি-পাঁচ দিনটো ৰাখিবই লাগে যা তে মানে, আমাৰ আমি যাতে মানে বিহু কি বস্তু মানে ব'হাগ বিহু কি বস্তু যাতে আমি গম পাওঁ।
গম পাওঁ হয়।
যে আমি মানে চকুৰে দেখা পাওঁ, আমি জানিলেহে মানে আমাৰ যি আহিবলগীয়া প্ৰজন্ম তেওঁলোকে জানিব ন, যিটো মানে আমিয়ে ভালদৰে নাজানো। সিহঁতি কি জানিব?
হয় হয়, সেইটো হয় কিন্তু। উম! এ তেনেকুৱা ক্ষেত্ৰত ধৰি লোৱা চৰকাৰে বা চৰকাৰে শিক্ষানুষ্ঠান আৰু চৰকাৰে পদক্ষ ক্ষেপ এটা ল'ব লাগে যে, ধৰি লোৱা যে বিহু অহ বিহু কি? বিহুৰ মানে বিহুৰ ঐতিহ্য কি বা বিহুৰ মানে পৰম্পৰা নিয়ম অনুসৰি যে বিহু আমাৰ অসমৰ এটা গৌৰৱ। বা বিহু হৈছে আমাৰ অসমৰ এটা মানে অতিকৈ মানে সেই আৰু প্ৰধান উৎসৱটো। সেই ক্ষেত্ৰত মানে চৰ অহ, জাতীয় উৎসৱ, অহ, জাতীয় উৎসৱ ত' সেই হ মানে সেই মৰ্মে মানে চৰ কাৰে কিছু কিছু মানে নিয়ম আ মানে ছাত্ৰ-ছাত্ৰীসকলেক শিকোৱাৰ কাৰণে কিছুমানে মানে সেই ল'ব লাগে আৰু বুলি মই ভাবোঁ। বাকী যিয়ে নহওক, তোমাৰ লগত কথা পাতি ভাল লাগিল, নজনা কথা কিছু জানিব পাৰিলোঁ। ত' পাছত আৰু কেতিয়াবা কথা পাতিম দিয়া, দে, উম উম।